কি কৰিছা অ কলটো পটককে কাত খাই গল অ অ
আহ
আমাৰ ভভিটো উঠিছিলে যে সেইকাৰণে শলটো কাটি দিছিলো
অ অ
উম নাই উম অকমান টাইমৰ কাৰণে তাৰ গাতটো বেয়া লাগিছিলে এতিয়া ভালে আছে এতিয়া হাঁহি আছে হয়নে
উ তাত হেৰি ন হেল্ল'
কোৱা কোৱা ভল্টেজ নাথাকাকেইবাৰ গ কোন কোৱা
এনিদন কিয় ভলটজ হৈ থাকে তাৰ
জানো এনিটাইম মানে লাইটটো নাথাকিলেহে গৰমত ভাল লাগে মানে ইনভে
সেইটোয়ে ইনভাৰটাৰৰ হেৰিয়ত চাগে ন
উম ইনভাৰটাৰহে ভালকে চল উ উম তোমালোকৰ তাত আছে নাই
অ মাগে নাই ভালে অ আমাৰ ইয়াত আছে ভল্টেজ খালি আমাৰ বহুত গৰম
ছ
তাৰমানে আমি একি চাতৰ ওপৰত থাকো ন ডাইৰেক্ট ৰ'দটো পৰে এইবাৰ আকৌ সেইদিনাখন আমাৰ ডাইৰেক্টৰ মে আহিছিলে যে তাৰ পিছত মানে বাকী ষ্টুডেন্ট বিলাককো কৈছে আমাৰ ৰুমত বোলে কুলাৰ দিব বাকী ষ্টুডেণ্ট বিলাক অ বাকী ষ্টুডেন্ট বিলাকক কৈছে তোমালোকে কিন্তু কমপ্লেইন কৰিব নোৱাৰা কাৰণ সিহঁতৰ ৰুমটো ম মানে আমাৰ ৰুমটো দি দিনা সঁৰৰত সতৰকৌ নিদিয়ে ন। কৈছে সিহঁতৰ ৰুমটোলে এবাৰ গৈছচোন কিমান গৰমত থাকে সেহটি, সেইকাৰণে তোমালোকে কিন্তু কমপ্লেইন কৰিব নোৱাৰা আমি যেতিয়া স সিহট ৰুমত দিম। তোমালোকে নিজক লাগে বুলি কব নোৱাৰা তেনেকে কৈছ।
পিছে সেহতি কি ক'লে?
হ'ব বুলি কৈছো বাৰু কিছুমান ভাল চিনিও আছে ন।
অ উ লগৰ বিলাকেহে কমপ্লেইন কৰে ডাঙৰ বিলাকে নাইবা সৰু বিলাকে।
অ' কিন্তু আমাৰ লগৰ গোটেইখিনি একেলগেই থকা হয় ন।
সেইকাৰণেহে একো নাই নহলে এজনী ৰুমত দি এজনী ৰুমত নিদিয়াহেতেন
যদি মানে কমকে কলাৰ দিয়ে আমাৰ আকৌ ৰুমটোও ডাঙৰ আমাৰ ল ৰা চোৱালিও চবতচে বেছি থাকে নহয় আমাৰ অটো তেৰজনীয়ে যদি কমকে দিয়া। তিয়াহে কাজিয়া হ'ব আকৌ
কমকে মানে পাৰ পাৰ্চন এটাকে নিদিয়ে নহয় এটা বা দুটা কুলাৰহে দিব।
সেইটোতো কাৰণ আমিত গোটেইখিনি একে চাইডতে নাথাকো। ন আৰু এটা কুলাৰটো তাৰমানে ধেই মানুহ ক কভাৰো কৰিব নোৱাৰে।
তাকে চাই মেলি লগা এ এতিয়া বাৰু সেইজনী ৱাৰড। ন নাই যদি ফেভেৰেতদিজম নচলে বাৰু
অ' সেইটো হয় বাৰু কিন্তু। এইজনীৰ লগতো এতিয়া কিছুমান আছে ন তাৰমানে আগ জনী কৈ থৈ গৈছে ভালকে থাকিব।
উম, আগৰ জনীযে চাগে নিজৰ সেই মানে চিনাকি কেইজনী চাগে তাইৰ লগত চিনাকি কৰা থৈ গৈছে।
অ',
ম উম, বুজিছা।
মেম জনীক বোলে আমাৰ কলেজে কি কৰিছে জ জানানে?
উম,
মই তোমাক কোৱা নাছিলো মেম জনীযে ভালকে হিন্দী-হিন্দী কবলৈও নাজানে ইংলিচো বুলি একোৱে নাজানে ভালকে।
অ-অ,
কি মেম জনী কৈছে মেম জনীক চাগে কম পইচাৰ দি মাতিছে হা। এ মেমজনীয়ে কৈছে মেমজনীক বোলে কোৱা নাছিলে লাইব্ৰেৰী চম্ভালিব। লাগিব বুলি।
মানে
হেল্ল',
লাইব্ৰেৰী চম্ভালিবলৈ মাতিছিলে নেকি?
তাৰ মানে আমাৰ ৱাৰ্ডেন মানে লাইব্ৰেৰী চ্ভালে ন।
উম,
সেইটোৱে।
অহ,
এতিয়া কি হব।
এতিয়া জানো মানে কি কৰিব। আমাক মানে কৈছে আৰু মানে মোকতো লাইব্ৰেৰী চম্ভালাৰ কথা কোৱাও নাছিলে আৰু মেমে ভালক ইংলিছো নাজানে। আৰু বেছিভাগ কিছুমান ছোৱালী আছে অসমীয়াও নাজানে ইং হিন্দীও নাজানে। আৰু মেম বোলে হিন্দী ও নাজানে।
ইংলিছো নাজানে হিন্দীও নাজানে।
উম
আকৌ অসমীয়াও নাজানে।
হা?
অসমীয়া।
অসমীয়া জানে আৰু মেম জনীয়ে।
অকল মানে অসমীয়াই জানে।
উম।
তাই ওলাই গ'লে কবি মই এপ্লাই কৰি দিম।
হা।
তাই ওলাই গলে বোলো মই এপ্লাই কৰি দিমগে।
উম দুবছৰ থাকে নে কি ৱাৰ্ডেন।
আহ অ। ভালে আছিলে মই মই হৈ যোৱা হেঁতেন।
আৰু একো দম নাই জানা।
অ।
কিন্তু মানে- নিজৰ দম নাই কাৰণে সেইকাৰণে চব কথা প্ৰিন্সিপালক নিমোক কয় দিয়ে আৰু।
জানিছো। উম। হেল্ল'
অ কোৱা।
উম কোৱা।
অ বাকী তোমালোকৰ ঘৰৰ চবৰে ভাল।
ভাল ঘৰৰত চবৰে।
অ অ।
উম কি খালা এতিয়া?
মই একো খোৱা নহলেই। অথনি দুপৰীয়া আহোতেও মই গা ধলো তাৰমানে। তাৰপিছত খাবলৈ টাইম নহলে। আকৌ কলে যাবলৈ লগা হয় যে।
আহ।
তাৰপিছত এতিয়া চাওমিন দিছিলে ৰুটিনো ভালকেও নবননালে। মই টো নাখালোৱে।
অ অ খাই ল'ব লাগিছিলে অলপ কিবা।
খোৱা নহ'লে তেনেকে একো।
হুম?
তেনেকে খোৱা নহলে একো।
আচ্ছা আচ্ছা।
আমাৰ এতিয়া নতুন মেম জনীয়ে জানা
অহ হ।
আগৰ নাম ধুনিয়াটো অলপ ভে ভেজিটেৰিয়ানো আছিলে লগতে যিটো বস্তু নাখায়ো। এতিয়া মেম জনী অকল মেগি কে খাই থাকে।
আচ্ছা।
কালিও আ আমাৰ লগৰ খিনি ওলাই গৈছিলে হা। এনে ওচৰতে আমাৰ বাৰ খন আছিলে মই তোমাক যে কৈছিলো মুৰি চুৰি আানি খাইছিলে বুলি কালি
অ' অ'।
উলাওতে মেমো আও লগতে ওলাই গল।
উম।
তাৰ পিছত জানা তেতিয়াও মুড়িকে কিনি আনিছে আৰু কি তেতিয়াও মেগীকে কিনি আনিছে।
আউ, উম তাই চাগে এইবিলাক খানাৰ লগত এডজা কৰিব পৰা নাই।
অ', হ'ব পাৰে।
অ', ৱাৰ্ডেনৰ কাৰণেতো বেলেগকে ৰুম আৰু বাথৰুম ভাল ন'।
অ'। এতিয়া যেনিবা ৱাডজনৰ ৰুমৰ ওচৰতে দুটা ৰুম থাকে। ইনেই আগতে কোনো, থকা নাছিলে তাৰপিছত এতিয়া আমাৰ কলেজৰে আৰু এজনী মেম,
আহ।
অহাই নাই মেমজনী হোষ্টেলত থাকে
অ', অ'।
আগতে সেইটো ৰুম খালী থাকে ষ্টৰ ৰুমৰ নিচিনাকে এনেইে মানে।
আহ।
তাৰমানে আগতো আমাৰ দুটা বিল্ডিং আছিলে তুমিতো গম পোৱা।
অ', অ'।
আগতে ইটো বিল্ডিঙত ইজনী মেম থাকে।
মানে ইটো বিল্ডিঙতো ছোৱালীয়ে আছিলে।
অ', ছোৱালীয়ে আছিলে। এতিয়া গোটেইখিনিকে লৈ আহিলে ইয়ালে।
ৰচোন ইটো বিল্ডিঙৰ ৰুম বিলাক বেছি ভাল আছিলে নে তোমালোকৰ?
ইটো বিল্ডিঙৰ পানীও ভাল আছিলে ৰুমো ভাল আছিলে।
তেন্তে গোটেই খিনিকে তালৈ লৈ যোৱা হেঁতেনে ভাল আছিলে ন'।
কিন্তু এইটো বিল্ডিং সৰু যে।
অ', এইটো
ইটো বিল্ডিঙত বোলে এতিয়া শুনি আছো কিছুমানে কৈ আছে ৰেষ্টুৰেণ্ট খুলিব। আৰু কিছুমানে কৈ আছে বৰ ল'জ তলত ৰেষ্টুৰেণ্ট খুলিব, নাজানো কি হয়।
উম এতিয়া খুলিলে নিজে নিজে গমে পাই যাবা কি ক
অ অ', ৰেষ্টুৰেণ্টতে খুলিব পাৰে কাৰণ আমাৰ তাত বিল্ডিংটোৰ লগতে আমাৰ হেৰি মেৰেজ হল আছে ন', বৰমালা।
জানিছো। সিহঁতি মানে ভড়াতহে লৈ থৈছে ন এই বিল্ডিং বিলাক।
অ', ভাড়া লৈ থৈছে এনেই বোলে আৰু কেইবছৰমানানৰ পিছত কৰবাত মাটি কিনি থৈছে বুলি শুনিছো আমাৰ কলেজৰ পৰা তাৰ পিছত বনাব বুলি কৈছিলে এৰবছৰ মানৰ পিছত।
আচ্ছা, আচ্ছা সেয়া তোমালোকে নোপোৱা বাৰু।
হা।
এ তোমালোকে নোপোৱা বুলু।
সেইটোৱে আমি নাপাওঁ এতিয়ালৈকে ষ্টাৰ্টে কৰা নাই ক'ৰ পৰা পাম আমি। নে ষ্টাৰ্ট কৰিলে হ'বলা বনোৱা হা।
আমাৰ বৰঙাবাৰীত যে যোনখন নাৰ্ছিং কলেজ আছে। সেইখনত মানে কেনেকুৱা ষ্টুডেন্ট পঢ়ে মানে মই বুজি
সেইখনত যোনখিনি মানে অ', চৰকাৰী চিট পাইছে ন'।
উম', উম।
সেইখিনি।
আচ্ছা আচ্ছা তেন্তে তুমিও তাত ল'ব পাৰিলাহেতেন।
চৰকাৰী চিট পাব লাগিব ন'। চৰকাৰে নিজেহে ডিচাইড কৰে কোনে কোনে ক'ত ক'ত পঢ়িব চৰকাৰী চিট পোৱা পিছতো। মোৰতো ৰখাই নহলে মোৰ ডাইৰেক্ট তাৰ আগতে ইয়াত লৈ থোৱা নহ'লে জানো।
উম এবাৰৰ কাৰণেও নাভাবিলো।
ত ভবাহেঁতেন যে পালোহেঁতেন জনা। অ', তটো আমাৰ কাট অফ বেছি নাছিল আছিলে মই শুনিছো মোৰ যিমান টো আছিলে মই যিমানটোতো পাই গ'লো হেতেন।
অ', মইও শুনিছো।
কাৰণ মোৰতো থাৰ্তী মোৰো বেয়া লাগিছে কাৰণ মোৰ যিমানতটো আছে সিমানত মই পাইে গলো হেতেন।
তাকে ঠিকে আছে দিয়া পিছপাতিম।
উম।
পিছত পাতিম বোলো।
অ', হ'ব দিয়া।
উম। অ', আকৌ